কলীপ কোৱা কি খবৰ পাতি
আহ খবৰ ভালে আছো দিয়া তোমাৰ কোৱা
কি কম গৰম ইমান
গৰম আছে তুমি অলপমান ভলিউমটো বঢ়াই লোৱা চাউণ্ডটো
অ এতিয়া পাইছা?
অ', অলপমান আৰু বঢ়াই দিয়া।
আৰু মোৰ ফোনটো
অ', - অ', - অ', পাইছো এতিয়া পাইছো। এতিয়া ভালকে আহিছে আহ', অ', ভালকে আহিছে তাকেইতো বাকী গৰম কেনেকুৱা?
এনেকুৱা গৰমত'কৰবাত যদি ঠাণ্ডাই চাণ্ডাই
এ ', তাকে সেইটোৱে -সেইটোৱে মই মানে তটো ক'ব কাৰণে তোমাক মানে ফোন মাৰিছিলো মই মানে ভাবিছো অ', সেইটো মানে মই মাথাত উ', ভাবি আছিলো যে মানে যিটো গৰম পৰিছে কৰ'বাত মানে ট্ৰিপ এটা মাৰো। সেইটো ক'ব কাৰণে মই ভাবিছো তোমাক মানে কওঁ ফোন কৰো আৰু কি কৰা? অ', অ', মইও ভাবিছিলো মানে প্লেন এটা কৰো তোমাৰ এনে মানে কোনফাল কৰা ভাল হব কোৱাচোন ছিক্কিম ছিক্কিম তিক্কিম যাবা নে মানালী চানালি এইটো চাইড এ কৰিবা।
মানালী যাওঁ নেকি যোৱা নাই মানালী।
অ', মানহালীকে যাব স তোমাৰ ধৰা অ', যদি আমি প্লেনটো কৰো আমি মিনিমাম ধৰা এসপ্তাহ মান হাতত লৈ কেনে কৰো।
অ হ'ব বাৰু অ টাইমটো লাগিব তোমাৰ। বহুত বস্তু আছে এইপিনি।
অ নোৱাৰা আৰু তোমাৰ মানে আমি ধৰা বাজেটত যদি ফুৰিব যাওঁ তেতিয়া ট্ৰেইনত যাব লাগিল ট্ৰেইনত গ'লে তোমাৰ অহা যোৱা টাইম লাগিব এদিন টাইম যাব ট্ৰেইনত।
সেইটো হয় ট্ৰেইনত টাইম লাগিব।
অ
ত লগা হলে আমি পইচা যদি বাচি যায় বাচা চান্সেছ নাই যদি বাচি যায় লাষ্টত আৰু যদি টায়াৰ্ড হৈ যাওঁ বেছি ডাইৰেক্ট ফ্লাইট কৰি কেনে আহ যাম আহা টাইমত অহা টাইমত ন আৰু কি যোৱা টাইমত তোমাৰ ভাল লাগিব ট্ৰেইনত গ'লে গোটেই লগৰবোৰ থাকিব ভী ভিউচ চাই চাই যাব পাৰিম।
অ ট্ৰেইনত ট্ৰেইনত সেইটো ভাল মানুহ যদি বেছি থাকে তেটি তিয়াহলে বঢ়িয়া লাগে ট্ৰেইনত যায়।
অ সেইটো হয় ভাল লাগ বৰো নাখাবা তুমি আড্ডা মাৰি মাৰি যাব পাৰোঁ, অ তোমাৰ বন্দে ভাৰত খন যায় নেকি?
বা বন্দে ভাৰত নাযায়। বন্দে ভাৰত লাষ্ট তোমাৰ এয়াৰলৈ যায় এন জি পি যায় তাৰপিছত নাযায় চিলিগুৰি চিলিগুৰি আগত নাযায়।
অঁ সেইখন নাযায় মানে আমি বেলেগ ল'ব লাগিব।
অ গ'লে হয়তো আমি কিবা লোকেল ট্ৰেইন ব্ৰহ্মপুত্ৰ মেইিল চেল এইবোৰ লব লাগিব নহলে ৰাজধানী সেই দুটাই অপচন আছে।
ৰাজধানীয়ে ল'ব লাগিব চাগে যিহেতু লগৰ আমাক এটা ইমান লাননি জানে স্বাৰ্থকতে হাই ফেচিলিটি লাগে।
অ
লগতে যাব লাগিবই আৰু। এয়া ট্ৰে ট্ৰিপটো তোমাৰ কেইদিনৰ ট্ৰিপ এসপ্তাহ কৈছা ন?
অ এসপ্তাহ মানে মই এসপ্তাহ কৈছো কাৰণ কি তুমি ধৰা গলা যোৱাৰ দিনা ডে ওৱান ধৰা আমি ট্ৰেইনত উঠিলো উঠি কেনে আমি ডে টুত যাই পাম। যাই পাই কেনে ৰাতিপুৱা ধৰা আজি যদি ৰাতিপুৱা উঠো নেক্সট। পিছদিনা ৰাতিপুৱাই যাই। টুৱেনটি ফৰ আৱাৰ্চ লাগে ৰাজধানীত যদি যোৱা টুৱেনটি ফৰ আৱাৰ্চ লাগিলে টুৱেন। নেক্সট দিনা ৰাতিপুৱা যাই পাম সিদিনাখন তুমি যাই। মানে দেলহিত ধৰা সৰুকে ৰুম এটা ললো ধৰা সাতজন মানুহৰ এটা ৰুম ললো হ ৰেষ্ট ল'ব কাৰণে তাৰ পিছত। সেইদিনাখন সৰু। কে এটা ৰুম ললো সাতজন মানুহৰ। ধৰা এটা ৰুমে ল'লোঁ। বেক চেক থলো মোখ হাত‌ চোক হাত। ধুলো ধুই কেনে কিবা খালো খাই কেনে সিদিনাখন ৰাতিয়ে তোমাৰ সেয়া কৰি দিম।
অহ ওলাই দিম ৰাতি ৰেষ্ট চেষ্ট লৈ ধুনীয়াকে।
অ দিনটো অলপমান ৰেচ চেচ ললো ৰুমৰ ভিতৰতে অ ৰাতি ৰুমটো চেক আউট। কৰিলো। কৰিকেনে ৰাতি তোমাৰ বাছ। বুক কৰি দিলো তাছত ৰাতি তোমাৰ বাছত বহি কিনে নেক্সট দিনা ৰাতিপুৱা মান আমি।
অ সেনেকোৱা কৰিব পাৰি। ভাল হ'ব। কিন্তু আমাক চাগে এটা ৰুমত সাতটা মানুহ নিদিব চাগে।
অ মানে আমাৰ থাকাকে নহয় গোটেই দিনটো বা চনে তোমাৰ মানে বেগ খিনি ৰাখিলো বা মোক হেৰি চেৰি চুলো মুখ চুখ ধুলো। বা আৰু এটা আইডিয়া আছে তোমাৰ যে। সাৰ্থকৰ বোলে হেৰি হা। মানে, বায়েকৰ বোলে কিবা বোলে ইণেণ্ট এটা আছে বোলে, হেটোও যদি সি মানে অলপ টাইমৰ কাৰনে দিব পাৰে, আমাক।
অ দিব-দিবতো লাগে বাৰু। দিব চাগে? পাৰি তেনেহলে ভাল হৈ যাব বস্তুখিনি, বাজেটটো বাছি যাব তোমাৰ পইচাখিনিও বাচি যাব।
হেৰি মানে চাৰি-পাঁচ-ছয়-সাত মান ছয়-সাত ঘন্টাৰ কাৰণে মানে ৰুম বুক কৰি লাভ নাই ন একো? কাৰণ কি যিহেতু সিদিনাখনে ৰাতি আমি। দিম বুলি ভাবিছো। তয়া আৰু অলপ টাইমৰ কাৰণে। ৰুমটো বুক কৰা। ফেছ হ'ব কাৰনে জাগা এটা
উ এতি অলপ টাইমৰ কাৰনে ৰুমটো লব গ'লে তোমাক।
অ গোটেই দিনটো চাৰ্জ কৰিব। তুমি যদি সাত ঘন্টাৰ কাৰণে লোৱা, তোমাত চাৰ্জ। টো টোৱেটি ফ'ৰ আাৱাছ।
সেইটোৱে, তাৰপিছত আমি ইেয়াৰ পৰা বাচ লম ন?
অ দেল্লীৰ পৰা বাছ, ডাইৰেক্ মাদালিত সোমাই দিব।
অ তেয়া ঠিকে আছে, মানে কিমান হৌৰাছ হ'ব? বাছ সেয়াটো?
বাছৰ ধৰা তুমি ৰাতি ধৰা উঠিলা চাৰে দশ এঘাৰটা মান বজাত, তেতিয়া তুমি ৰা ৰাতিপুৱা যাই পাবা ধৰা চাৰে ছয়টা মানত যাই পাবা।
অ ভালেখিনি টাইমে যাব লাগিব মানে।
উম চলনে ক। ৰাতি ৰাতি তাৰপিছত তোমাৰ সেয়া নমাব অ অ তোমাৰ বঢ়িয়া বাছে তোমাৰ মই গ। তোমাৰ পুৰা একদম মানে চিটিত হালাই দিব পাৰা আগৰ লেগ ৰেষ্ট চেগ ৰেষ্টটো আছে পুৰা। বঢ়িয়া আৰু এ হেৰি চাচপেঞ্চন কেইটা ভাল বাছৰ। তোমাৰ ৰাস্তাত পুৰা স্পীডত যাই থাকে? গহাৰ। ধৰা এশ বিশ এশ ত্ৰিশ সেনেকুৱাত যাব একো ফিলে নহয় তোমাৰ ভিততে বহি আছো? ইমান বঢ়িয় চাচপেঞ্চন?
তোমাৰ এই ইয়াত গৈছিলোঁ? অ জয়পুৰ গ'লো নি। কিব। ৰাজস্থান বাছত। কৈ গৈছিলো চাগে সেইটো অ তাতে নাইট ছুপাৰ তো ল'লো চাগে?
অ অ
কমফৰ্টেবল আছিল মানে। মানে লেডিছ। কেইটামানে সেয়াটো ওপৰৰ সেয়াটোত শ্লটটোত উঠি গৈছোৰত আমি য়াং কেইটামানৰ তলত আছিলো আৰু মানে চিটত।
অ অ মানে সেইটো সেয়া আছিলে শ্লিপাৰ বাছ আছিলে তাৰমানে মানে চিট আছিলে?
অঁ শ্লিপাৰ আছিলে তাৰপিছত আৰু আগত লগা হ'লে ব'ৰ যদি লাগি যায় আগত গুচি যাওঁ যাই কেনে ড্ৰাইভাৰ। তোৰ লগত আড্ডা দিছিলোঁ? তাৰপিছতে পিনি মানে। মই আকৌ সেয়াও লৈ লৈছিলোঁ গেছ চেছ চব বুলি কেনে। কলড্ৰিংক চল্ড্ৰিং এইবিলাক লৈ লৈছিলোঁ?
অ তোমাৰ যোনটো আমাৰ হিমাচল ট্ৰিপটোৱে, অ। আমাৰ জোন টো এইটো মানালী মানালিতো তোমাৰ ৰখাব ৰাস্তাত এবাৰ তোমাৰ ডিনাৰ কৰিবৰ কাৰণে ৰখাব আৰু তোমাৰ এবাৰ ৰাতিপুৱা চাহ খাব কাৰণে ৰখাব।
ভালেই তেনেহলে ভাল লাগিব এতিয়া তুমি বা কি বোৰক কৈছা কি নাই?
অ বাকীবোৰৰ মানে তোমাৰ লগত ডিচকাছ কৰিলো, আৰু বাকীকেইটাৰ লগতো ডিচকাছ কৰিম আৰু তেনেকে তাতে তোমাৰ আৰু তাতে তোমাৰ যাই পোৱাৰ পিছত খৰচ নাই আৰু তাতে তোমাৰ ধৰা কিবা ৰুম লৈ ললো, ভাল চাই ৰুম মানে বহুত দামৰ নহয় সি। মিডিয়াম প্ৰাইজ মানে ন চাই কেনে। তাতে লোকেল ফাষ্ট দিনা লোকেল চাইট চিং কৰিলো, তাৰপিছত এডভেঞ্চাৰ এক্টিভিটিবোৰ কৰিলো স্কিংটিং হৈ গল পেৰাগ্লাইডিং হৈ গল কিবা কিবি হৈ গ'ল।
আমিতো নাজানো আমি স্কিম আমাক শিকাই দিব ন।
অ শিকাই দিব এনেই বেচিক খিনি অলপমান কেনেকে যাব লাগে।
আজি পোৰা ফটো চটো তুলিবৰ কাৰণে ভাল আৰু
ভাল ত মানে তাতে সেয়াও কৰিব পাৰিম। চাইদ স্কিম কৰাও জাগা আছে তোমাৰ।
ভাল লাগিব আৰু মুঠতে গোটেই লগৰ কেইটাৰ ফাষ্ট ট্ৰিপ হ'ব এইটো গ'লে।
গ'লে ভাল লাগিব আৰু তোমাৰ সেয়া হ'ব কি কয় তাতে পেৰাগ্লাইডিং চাইডিঙো আছে কিবা কিবি এনেকুৱা এক্টিভিটি অ
জীপ লাইনিং কৰিব পাৰি জীপ লাইনিং টো ভয়ো আছে ৰ'বা তোমাৰ ইনঞ্চিডেণ্টবিলাক শুনিছোঁ বহুত
জীপ লাইনিঙৰ পঞ্জি জম্পিং ও আছে।
কৰিব পাৰিব পাঞ্জি জাম্পিং।
অ পাঞ্জি জাম্পিং মোৰ টো বাৰু মোৰটো বাৰু ভয় লাগে। চেষ্টা কৰিব পাৰি।
কিবা ক্লছ চাইন কৰিব লাগে ন। ক্লছ চাইন কৰিব লাগে ন?
অ বালটিকেল টি‍ংত কৰিব লাগে পেৰাগ্লাইডিঙতো কৰিব লাগিব লাচ তাইম তেনে তোমাৰ যদি কিবা হয়। দুখ নহয় লগতে
অহ চাই লওঁ দিয়াচোন এতিয়া কিমান সাহস আছে তাতে গম পোৱা যাব।
অহ অহ সেইটোৱে আৰু বাকী তোমাৰ সেইখিনি আৰু প্লেনিং ধৰা তোমাৰ। বাজেট বুলি কৈ দিলোঁ বাজেট ধৰা তোমাৰ টুৱেণ্টি মান ধৰি থৈ দিয়া টুৱেটি টুৱেটি ফাইভ এনেকুৱা।
টুৱেন্টি থাউজেণ্ড ন টুৱেন্টি থাউজেণ্ড হ'লে ভাল হৈ যাব চোন। কিন্তু এতিয়া এতিয়া জব চব নাই এতিয়া চাব লাগিব ৰে। কি কৰা যে মানে চাই লওঁ মই ঘৰত। সুধিকেনে চাম।
অ অ
তেত দিলে ভাল আৰু।
যিমান কৰি থৈছ বাজেট।
অ তোমাৰ ট্ৰেইনৰ টিকেট জানা ট্ৰেইনৰ টিকেট জানা ট্ৰেইনৰ টিকেট কিমান মান হ'ব।
ট্ৰেইনৰ টিকেট তোমাৰ ৰাজধানী যদি। যোৱা ৰাজধানী হ'ব তোমাৰ আহ কিমান আছিলে?
কিবা ছেভেন এইটি লৈছিলে ন
উম হয় হয় পাছফালে তোমাৰ যদি ফাষ্ট ক্লাছ ক্লাছ নহয় থ্ৰাদ ক্লাছ। যদি এচিত যোৱা তেতিয়া হ'লে তোমাৰ এয়া ল'ব কি কয় হেৰি টু থাউজেণ্ড কিমানান ল'ব সোতৰশ দুই হাজাৰ টু থাউজেণ্ড কিমান মান তাৰ পাছত।
মানে ডিফাৰেন্ঞ্চটো কি
থাৰ্ড ক্লাছৰ তোমাৰ এয়া পাবা যিটো মানে তোমাৰ হেৰি টাইপ পাবা মানে ধৰা নৰ্মেল যোনবোৰ ট্ৰেইনৰ যে তোমাৰ ডাব্বাবোৰ থাকে
হয়
তোমাৰ ওচৰত তলত তোমাৰ চিট আছে তেনেকা নৰ্মেল ট্ৰেইনত আউ। বাৰু যেনেকুৱা থাকে
অ পাৰি তেনেহলে সেইটো সেইটো মানে সেইটোতে আমি বাজেট। ত লগ বাচি যাব ন পইচা বাচাব পাৰিম।
অহ অ সেইটোৱে আৰু দিয়া তেতিয়াহলে আহ অ দিয়া তেতিয়া কাল ়